শুনিছা নাই অঁ কি কৰি আছিলা
এ এনেই বহি আছো তুমি
এই এনেই আছো
ভাত পানী খোৱা বোৱা হ'ল নাই
ভাতপানী দিন ৰাতিপুৱাটো খালো বাৰু এতিয়া খোৱা নাই বতৰ কেনেকুৱা সেইফালে।
বতৰ ৰ'দ
ৰ'দ দি আছে নি?
উম তোমালোকৰ সেইফালে?
এইফালে বতৰটো বৰষুণ দিছিলে আকৌ ভাল হল এতিয়া।
বৰষুণ দিছিলে নি?
উম।
কেতিয়া দিছিলে?
উম, এ' হ'ল অলপ টাইম।
ডাঙৰকে আহিছিলে হবাই অথনি মোলে মায়ে ফোন কৰিছিলে তেতিয়া কৈছিলে ডাঙৰ বহুত।
বহুনো ডাঙৰকে দিলে যত এতিয়া নাই আৰু এতিয়া গ'ল।
ভাত কিহেৰে খালা?
ভাত তোমাৰ এই মাছ আছিলে মাছ আৰু তোমাৰ এইয়া মাছ চব্জি। মাছ ভাজি মাছেই মাছ।
তাকে ঠিকে আছে।
যেতিয়া মাছ থাকে উভৈনদিকে থাকে যে।
এ আমাৰ ত' আৰু মাছৰ কি অভাৱ ন মাছেই মাছ দেখোন।
মাছ -আম চব হম।
তাকে। মইয় ভাতকৰেলা ভাজি আছিলে কালি ৰাতি বনাই থৈ দিছিলো তাৰ ইয়াত দালি আছিলে।
উম, তুমি কেতিয়া আহিবা এতিয়া আহি পালে ঘৰলে?
মই এক তাৰিখে যাম।
এক তাৰিখে আহিবা নি?
অহ'।
উম
তুমি ফোন কৰিছিলা নেকি?
যিতু দালৈ ফোন কৰা নাই বাৰু মই এ' ফাইনেল ডেট হোৱাৰ পিছতে কৰিম নেকি একজামৰ ডেটটো যেতিয়া আহিব তেতিয়া ফোন কৰিম নেকি।
তাকে।
মানে কে কেতিয়া ক'ব পাৰিম ন, 'আৰু এতিয়া নকও বুলি ভাবিছো কাৰণ এতিয়া যদি কৈ দিও বেলেগ পালে আকৌ দিবলৈ বেয়া হ'ব ন' কাৰণ বেলেগ পাবও চান্স আছে।
উম, গম পাইছো।
কি ক'লা ফোন কৰিব মন নাই ৰ।
এ'বিচাৰি পাই যাম মই বিচাৰি দিম চিন্তা কৰিব নালাগে।
অ',
একেবাৰে কলেজৰ ওচৰতে হ'লেও বিচাৰি দিম ডিজিটৰ হতৰ তাত খালী আছে।
অহ, বিচাৰি অ' পাই যাম বাৰু টোমত তুমি আছা এজন ফোন চোন কৰিবা তোমালই কৰিমে এনেও।
এটাচ বাথৰুম থকাও পাই যাবা পইচাটো অকণ বেছি হ'ব আৰু কলেজৰ ওচৰত কাৰণে কিন্তু কলেজলৈ আহা- যোৱা কৰা পইচা ৰাহি হ'ব ন'।
উম, হয় মানে এতিয়া যাবলৈ মোৰ নাইকিয়া হল এইফালে সেইটো চাইডত। তুমি এইফালৰ পৰা যেতিয়া গুচি আহিবা ন' ভাল নালাগে তাত গৈ দিয়া থাকি।
সেইটো হয় বাৰু এ' ময়ো এতিয়া ঘপকে এডখৰ পা এডখৰ অকলে গুজ যাব নোৱাৰো নহয়।
অ-হ- হ তোমাৰ গৈ ভাল নালাগে। তুমি নাৰেঙ্গী ফালে যিমানে আহি থাকিবা সিমানে ভাল লাগে এইফালে যাবলৈ মন নাযায়গে আৰু। মই ৰুম - ৰুম ধুম আমি যিটো মানে বিৰকুছিত ৰুম এটা পাইছিলো আমি দেখোন
অহ
কিন্তু, তালৈ ন'জিতুমণি নাহে আৰু এইফালে। সেই ফালে যাই গে অহ।
গম পাইছা নে নাই?
অ অ গম পাইছো গম পাইছো।
উম তাৰছত এতিয়া এহ ওলাই যোৱা হব নে কিনো
অহ, অলপ দেৰিকে যাম চাগে উলাই কাম এটা আছে।
দুৰণিকে নে ওচৰতে?
ওচৰতে বেছি দূৰ নহয়।
অকলে নেকি?
উম, অকলে। লগ- চগ আজি ইমান এ সেইটো- সেইটো নহয় -সেইটো নহয়।
সেইটো নহয় -সেইটো নহয়।
সি -সেইটো নহয় নি?
উহু-উম।
মই আকৌ সেইটো যেনে লাগিছে অকমান এনেই সন্ধিয়া সময়।
নহয় - নহয় ঠিক নাই হৈ যাব পাৰে যোৱা ওলাই - ওলাই গলেহে গম পাও কি হয়?
তাকে মইলে হাতটো পুইলে নহয় গম পোৱা নোপোৱা।
কেনেকে?
এই ভাতকেৰেলা ভাজি আছিলোঁ তাৰছত মাখন বিছনাৰ তলত সোমাই আছিলে উলিয়াবলৈ এলাহ লাগিলে এ'সৰু প্লেট এখনে ঢাকি থৈ দিছি ষ্টীলৰে শ'প লিফখন। হয় সেইখনে ঢাকি ধৰি দিলো ঘপককে দাঙি দিলো ভাপটো আহি ডাইৰেক হাত পুহিবালে
উম
পাইছে নাই তেনেকে পুহি মেলি।
পাইছে পাইছে পাইছে পাইছে পৰা পানী চানী একিব নোৱাৰি বহুত কিবা হৈ যায় হাতটো।
এই একদম তোমাৰ মোক কিবা হৈ গৈছে। তোমাৰ কিবা টান টান হৈ গ'ল জেগাত চুলেও গম নেপাও। আৰু অকমান জেগা মানে তিনটা আঙুলি গোটেই।
আৰু কুকাৰটো পোৱে নাই, কুকাৰটো এনেকে বহাই থবা নহয় এটা চাইডে ভাত বনিই থাকিলে হাতত কুকাৰটো লাগি যায়।
হ পুৰে-পুৰে। এই কুকাৰটোতো কমেই পুৰে এনেকে কুকাৰটোতো অকণমান ঠাণ্ডা হোৱাৰ পিছতে স টো মানে বা তোমাৰ মানে এইটো মই মানে পুৰা মোৰ গেছটো পুৰা ফুলকে দি পেলাই তোমাৰ
তুমি কোনটো বব্যৱহাৰ কৰি আছা সৰুটো নে ডাঙৰটো? শুনিছানে? অই